হেল্ল'!
অঁহ কি কৰিছে? এ আছো। শুনিছে?
ভালে আছা?
এই চব কাম কৰি মেলি
অ মাততো মাজে মাজে নাইকিয়া হৈ যায়।
হেল্ল'!
অঁ, ভাত খালা নে নাই?
অঁহ জানো কি হৈছে। ভাত নাই খোৱা আমি ৰাতিপুৱা ৰুটিহে খাওঁ। এতিয়া শুনিছে?
ৰুটি খালা ন। অঁ শুনিছো এতিয়া শুনিছো এতিয়া শুনিছো এতিয়া শুনিছো।
অঁ এ ঠিক আছে, আমি ৰাতিপুৱা মানে ৰুটিহে খাওঁ। সেইকাৰণে বাকী আপুনি কি কৰি আছে?
আমিও মাজে মাজে ৰুটিয়ে খাওঁ বাৰু। মই এয়া আম অলপ কাটি দিছিলো আচাৰৰ কাৰণে
অঁ আচাৰ অহ।
শুনিছা নে?
শুনি আছোঁ শুনি আছোঁ শুনি আছোঁ।
অ এই আচাৰ কাৰণে আম অলপ কাটি দিছো।
অঁ।
সেই তাকে লুটিয়াই বগৰাই তেলত দিম এতিয়া।
অঁ।
শুনিছো আক'।
অঁ অঁ ন মইয়ো শুনি আছো একো নাই তাৰ পিছত মানে কি হল এ উম কি কৰিব আৰু আমি এই চাহ তাহ খাই লৈ পেলাই ৰুটি চুটি খাই তাৰ পিছত এনেই বাহিৰত বহিছোহি আহি পেলাই।
উম।
সেইটো কাৰণে আৰু কাম খিনিও আজি সোনকালে উঠা হ'ল কামখিনি অকণমান হৈয়ে গ'ল মানে
সোনকালে উঠিলে কাম বোৰ বৰ ধুনীয়াকৈ আজৰি হয়। আজি মই আম ৰ'দত দিয়া দিনাখনেই মানে আগে পাছে ৰ'দটো নিদিয়ে কিন্তু এইবাৰ আকৌ হেৰি হৈছে এইবাৰ ৰ'দটো দিছে। আজি ৰ'দতো দিছে আম খিনি শুকাইছে প্ৰায় মই আকৌ মা মছলা দিব লাগিব সেইখিনি কৰিম যে তাকে মই বোলো ৰো তোমাক হেৰি ফোন এটা কৰি লওঁ এইটোতো হেৰি মাহ এইটো কি কয় জেঠ মাহে হ'ল এইটো ন?
অঁ।
হেল্ল' এইটোতো জেঠ মাহ সোমালে। গতিকে হেৰি কি বুলি কয় এই মই তোমাক কিবা কাপোৰৰ কথা কৈছিলো যে
অ।
মই বোলো এই চবতে কৈ ফুৰিছো আৰু বহুত মানুহক লগাইছো মোক দিয়াকে কোনেও দিয়া নাই এতিয়ালেকে, গম পাইছা।
নাই নাই আপোনাক আপোনাক পাবই, নাই নাই পাবই পাবই এই কথাখিনি পাত পাতিলো হয় পাবই মইতো পাত পাতিলো কথা, তাৰপাছত মইতোতো আপোনাক কৈছিলোৱে আপুনি পইচা পাতি কথা পা পাতি ল'ব আৰু তেওঁক মই নাম্বাৰটো দিয়া আছে, তেওঁ নিজে ফোন কৰিব। কাৰণ তেওঁলোকে ব্যৱসায় সেইটোৱে কৰে ন, সেইটো কৰে যেতিয়া তেওঁলোকে দৰকাৰত ফোন কৰিব এনেও, কৰিব কৰিব তেওঁ কৰিব। মইতো তেওঁক কৈ থৈ আহিছো বা নাম্বাৰটোও দি থৈ আহিছো, আপুনি এইবাৰ পাব চিন্তা নাই। বেলেগক ক'লে হয়। নাপালে মোৰ ক্ষেত্ৰত পাব।
তাকে কোনেও বোলো অ। নাই ইমান ভাবাও নাই এনে মই বোলো এইকণ সময়তে অকণ আজৰি হৈ এনেও খা খবৰটোৱে লওঁ বাৰু।
মাহঁতৰো গা মোৰ কেনেকুৱা সুধো।
এ মাহঁতৰ আছে আৰু অকমান ভাল অকমান বেয়া। এই মানে বতৰতো এবাৰ ঠাণ্ডা এবাৰ গৰম তেনেকুৱা কৰি থাকে যে মাজে
অ অ অ। হ'ব এতিয়া আহিছেহে এতিয়া গৰমৰ দিনডাল আৰু ন?
অ সেইটোৱে।
সেইটোৱেই।
এ ঠাণ্ডা গৰম ঠাণ্ডা গৰম হৈ থাকোতে কাৰণে এ আৰু জ্বৰটো এবাৰ যাৰ হৈছে সহজে ভাল নহয় মানে।
অ জ্বৰ আহিছে ন?
উম বৰ বেয়া ভয়ংকৰ জ্বৰ এটা আহিছে। নহয় চবৰে হৈছে আৰু। মানে মানুহ যাৰ শুনিছো এসপ্তাহ দছ দিন
তাকেহে আমাৰ এইফালে হোৱাহি নাই যেনিবা এতিয়াও, আহি পাবহি আও।
অ পাব পাব। মানে এইবোৰ আৰু সোনকালে বিয়পিহে যায় আৰু বিজাণু বিলাক আৰু।
সেয়েহে এইবিলাকৰ বিয়পা বেমাৰ হে, অসমীয়াত সুচৰা বেমাৰ বুলি অসমীয়াত সুচৰা বেমাৰ।
সুচৰে আৰু সঁচাকে মানে অকনমান ভাৱ এটা লাগি গলে মুখা সন্মুখা সন্মুখী হলেই আহিয়ে যায় বিজানো, মানে মই নিজে পাইছো সেই বস্তুটো।
এয়া কৰোণাৰ সময়ত মাস্ক মাৰি মাৰি মানুহ হাইৰাণ নহয় জানো তেতিয়া ন?
মানে আমাৰ আইতা যেতিয়া কৰোণা হৈছিলে যে, তেতিয়া মানে মই নিজ যে আমাৰ আইতাই মানে মোৰ কি হ'ল আমাৰ আইতাই অকণ ভ্ৰম বকা দি বকিছিলে। বকাৰ কাৰণে মানে মই তথাপিও আইতাৰ ওচৰতে বহি আছো বহি আছো আইতাই মানে কাৰাতানে কিবা এটা কৰিছে দেই।
তোমালোকৰ আইতাৰ কৰোণা হৈছিলে?
অঁ কৰোণা হৈছিলে, তেতিয়া মানে মই আইত লগ লগত কথা পাত এ আইতাৰ গোটেই মুখৰ এই সাঁৰটো যে উগাৰটো যোনটো সেইটো মোৰ মুখত একেবাৰে সোমাই গৈছে মানে, আৰু তেতিয়াই ভাবিছ
ইচৰাম, তাৰপৰা
তাৰ পিছত, অলপ দিনৰ পিছতো মই গমেই পালো হৈছে বুলি।
তোমাৰো হৈছিল জানো?
অ মোৰো হৈছিলে মোৰো হৈছিলে আৰু কৰুণটো যে মা মানুহে কয় এসপ্তাহত ভাল হৈ যায়। বা দছ দিন লাগে কিন্তু সঁচা কথা ক'ব গ'লে যোন টো জুতি যে ৰুচিটো যে খাবলে বা গোন্ধটো খুব কমেয় গুণ নাই নাই নাই নাই, খুব কমেও এমাহ দেৰমাহ লাগে মানে। একে সম্পূৰ্ণকে ৰুচি পাবলে মুখৰ সোৱাদটো পাবলে।
এইটো এটাই এইটো আৰু চৰ্দি কাহৰ নিচিনাই বেমাৰ ন খালি অলপ ষ্ট্ৰং বেছি মানে। এই চৰ্দি কাহঁতকৈ বেছি মানে, আৰু এটা কথা কওঁ নে তোমাক। এই যে মানুহে হাঁচি মাৰে কিয় মাক্স পিন্ধিব লাগে, মানুহ ওচৰত কাঁহ মাৰিব নালাগে মানুহৰ ওচৰত সেইটো এটা উম মানে আচৰণ ভাল আচৰণৰ কথা দেই। মানুহৰ ওচৰত কাঁহ মাৰিলে আমাৰ কিন্তু মই এতিয়াও কাঁহ যদি আহে মানুহ থাকিলে ওচৰত মুখখন ঘূৰাই হাত ত মুখখন দি লওঁ। এই কিবা মুখত হাতখন দি লওঁ, নহ নহয় বহুতে তোমাৰ সন্মুখত আছে কথা কথা পাতি আছে পুটুকে হাঁচি এটা মাৰি দিয়ে পুটুকে মানে মেনাৰ্চ নাজানে গম পাইছে নে। আৰু এটা কথা কওঁ হাঁচিটো এটা এটা সাঁচি বোলে তুমি ধৰা কিমান মিটাৰলৈকে বোলে সেই সাঁচীৰ পৰা এই মই এবাৰ কিতাপ এখনত পাইছিলো। কিমান মিটাৰলৈকে তাৰ হেৰিটো যায় গম পাইছানে?
কিমান আঁতৰলৈকে খুব পাতল মানে সেইটো। এ খুব সোনকালে বহুত দূৰলৈকে বিয়পি যায়।
এ মানুহৰ এইবোৰ গম পাই নাই মানুহে নিজে ভাবিব লাগে যে, মই মানুহ এজনক মুখৰ আগত এনেকুৱা কৰিলে মানুহজনে ভাল পাব নেকি, তেওঁ ভাল পাব নেকি নিজে? গতিকে সেই বস্তুতটো নিজে জানা বুজা কথ
তাকেতো মান কিয় বুজি নাপায় মানুহে, মই বেছি বিশ্বাস কৰিবা মোৰ যদি চৰ্দি হয় এনেই মোৰ নৰ্মেল চৰ্দি হ'লেও মই যে আমাৰ ঘৰখনৰ দ্বিতীয় এটা পানীৰ ওচৰত মই লেটি পেটি নকৰো। নাক চাক চাফা কৰিবলে মই একদম পানীৰ ওচৰত যাম। তাৰ পিছতে মই যদি কিবা কাৰণে চাহ খালো আও গিলাচত পানী খালো। মই ইহঁতক চুবইে নিদিওঁ সেইটো। সাধাৰণ চৰ্দিটো হলে, মানে মই বিৰাট সচেতন বিলাকত।
নাই সচেতন হ'ব লাগিব, আকৌ এটা পিছত আৰু এটা পৰিলে বাকী চাব কোনে।
সেইটোয়েটো কথা। আৰু চৰ্দিটো সৰু বেমাৰ বুলি কয় বৰ কষ্ট লাগে, বৰ অশান্ত-
বৰ কষ্ট', নহয় আচলতে বেমাৰ যে বেমাৰ বুলি কোৱা শব্দটোয়ে ভাল নহয়, সচা কথা কব গ'লে। এতিয়া মানুহে কয় হয় কেতিয়াবা, এই ডাক্তৰৰ বিষয়ে অকণমান বিষ নাই। পেটৰ বিষৰ সমান বিষ নাই।
উম',
আৰে বি তো বিষ বুলি কয়, বিষটোৱে ভয়ানক। শৰীৰে হওঁক বিষ মানে বিষ আৰু। বিষৰকো সৰুবৰ নাই মানে অ
গেছো, তাকেই সেইটোৱেই।
গতিকে তেনেকুৱা ধৰণৰ কথাই, আমি বিষটো এইটো কম বিষ, এইটো সৰু বিষ, এইটো ডাঙৰ বিষ
আমাৰ মাহঁতে আগতে কয়, চকু শুল, দাঠ শুল হা, নখ শুল। এইকেইটা সমান একোৱে নাই, কিন্তু কোনটোনো ভাল বেমা?
উম', কোনো নাই আৰু আজি আজিকালি আজিকালি যিমান ডক্তৰ ওলাইছে যিমান মানে ডক্তৰটোতো আজিকালি বহুত হৈ গ'ল ন' আগত তুলনাত। কিন্তু আজিকালি ডক্তৰ যিমান বাঢ়ি গ'ল বেমাৰতো সিমানে বাঢ়ি গ'ল।
তাকে হে হেৰি হ'ল নহয় প্ৰদূষণ বিলাক বাঢ়িছে।
আৰু ইমান উন্নত হোৱাৰ পিছত কিছুমান এনেকুৱা বেমাৰ আছে যোনবোৰ বেমাৰ মানে অকণমান দিগদাৰেই, যিমান ডক্তৰ হ'লেওতো বচাবলে অকণমান দিগদাৰ হৈ যায় বাও অসুবিধা হৈ যায় কিন্তু তেনেক ত' মই ভাবোঁ তেনেকুৱা ঔষধবোৰ যদি সঠিক সঠিককৈ পোৱাতেন। মানুহৰ বৰ কষ্ট হয় দেই কিছুমান বেমাৰৰ কাৰণে, অতি কম সময়ৰ ভিতৰত মানুহ গুচি যাব লগা হয়।
তাকে
গাড়ী ঘোৰাৰ ডিজাইন এটাকে কমকে বনাওক কিন্তু সেই ডক্তটৰৰ হেৰিতটো যদি মানুহে ভাৱন কৰিব পাৰে।
হয় তাকে ভাবো দেই, বিজ্ঞানে ইমান কৰিছে। বিজ্ঞানে ইমানবোৰ দিছে, ইমান কৰিছে, কিয় পৰা নাই ডাঙৰ বেমাৰ বিলিলাকৰ হেৰি কৰিবলে।
সেইটো সঁচাকে ভয়ানক কথা আৰু আজিকালি আপুনি দেখিছে নাই? এই সৰু সুৰা নাথাকে সেইকেইটাতহে ধৰেগে মানুহৰ চবৰে।
কি হ
সকলোৰে সেয়াই হয়গে গৈ থৈ। মোৰ মানে বহুত ভয় লাগে এইবোৰ বেমাৰ বুলি ক'লে।
ইয়াত মানুহে সঁচাকৈয় ভাবিব লগা কথা হৈছে।
সঁচা কথা ভাবিব গ'লে হয় নে নাই বাৰু মানুহ এটা বচা চাব গ'লে আপুনি কিমান টকা খৰচ কৰিব লাগে?
বহুত লাগে। টকা নাথকা মানুহৰতো আৰু কি ক'ম আৰু? দিগদাৰ আৰু।
অ, মানে ইমান সহজ নিকি, চব বস্তুতে? আজিকালিৰ দিনত বহুত পইচা ঢালিব লাগে। - সেইটো কাৰণে।
উম', সাধাৰণ বেমাৰ এটা হলে ইমান টকা লাগে নঃ ডক্তৰৰ ওচৰলৈ যাবলৈ, গতিকে টান বেমাৰ খিনিতটো আৰু সেইটো ভাবিব নোৱাৰা কথা আমাৰ নিচিনা মানুহৰ কাৰণে ভাবিব নোৱাৰা কথা।
সেইটোৱে। উপায় নাই আৰু মানে জীৱনতটো গম পাইছে নে নাই? জীৱনতটো আপোনাৰ সঠিক ৰাচ তাৰ কোনটো আপুনি কেতিয়া কি হব কোনো গম নাপায়, আপোনাৰ হঠাতে দিশ সলনি হবলৈও আছে, উম হঠাতে দিশ সলনি হবলৈ আছে হঠাতে পৰিস্থিতি সমূল সলনি হবলৈ আছে। সেইটো কাৰণে বৰ কথা বৰ মাত মাতি লাভ নাই আজিৰ দিনত আৰু
লাভ নাই লাভ নাই কাৰ কেতিয়া কোন মুহুৰৰ্তত কি বিপদ আহে কোনেও ক'ব নোৱাৰে কাৰ দিন কেনেকে যায় মই এতিয়া এনেকে, সুস্থ হৈ আছো কালিলে মোৰ কি হয় কোনেও ক'ব নোৱাৰে আৰু
কোনো কবৰ নোৱাৰে কালি, কালিৰ কথা কোনে কালিৰ কথা কোনে আকৌ কালিৰ কথা বাদ দিয়ক আপুনি, আজি আবেলি কি হব এতিয়া কি হ'ব অলপ পিছতে দহ মিনিটৰ পিছত কি হব কোনে ক'ব। মানুহৰ সাধাৰণ কিবা এটা হম বুলি ভাবিলে এতিয়াই হ'ব পাৰে।
হাঁহি মাতি সকলোৰে লগত মিলাত পতিকে থাকিব লাগে মোৰ মতে।
সেইটোৱে ডাঙৰ কথা সেইটোৱে ডাঙৰ কথা আপুনি কাইলে কি হয় কোনে জানে তাৰ পিছত এই দুখ, মনে থাকি লাভ নাই মানুহৰ লগত হয় নাই আৰু কিবা এটা কলে মানুহৰ, বনলৈকে থাকি গ'ল সেইটো বস্তু,
থাকি গ'ল থাকি গ'ল,
মানুহে যে কয় মৰাৰ লগত যোৱা মানে কি মৰাৰ লগতে গ'ল আৰু কথা। কথাষাৰ মানে মনত থাকি গ'ল সোমাই গ'ল সেইটোৱে কথা উপায় নাই নহ'লে। এইবিলাক ভয়ানক বেমাৰ আজাৰ। সঁাক সঁচাকে সাৰি বাট সাৰি থাকিবলৈও কোনো ধৰণৰ ৰাস্ত নাই এইবিলাক চুৰ বেমাৰ যেতিয়া তেতিয়া যাৰ এ তটা গাত থাকিব পাৰে।
তাকে।
ভাবিছে এতিয়া সময়ৰ, সময় কেইটা বাজিলে সময়ে হ'লো ভাত মানে ধৰক, আমাৰ ভাত আধা হোৱাহে মানে হৈয়ে হলেই কিন্তু, চাটনি টানিকণ বনাবলৈ আছে।
উম ময়ো সেই আচাৰ হোপা আনি পেলাই।
ভাত নাখায় মানে উ চাটনি ভাত নাখায় চাটনি নহ'লে সেইটো কাৰণে দি, ঠিক আছে দিয়ক।
বাৰু ঠিক আছে দিয়া।